হেল্ল'
হেল্ল'
অ উম শুনিছো শুনিছোঁ
কি কৰি আছা?
এনে আছোঁ বহি তই
ময়ো এনেই আছোঁ আৰু বাকী চাহপানী খালী?
নাই খোৱা নাই মইনো ক'ত চাহ খাওঁ
অঁ
বাকী দয় খালী
অ মই খালোঁ আৰু মই মানে এটা বিষয়ত তোৰ লগত মানে আলোচনা কৰিম বুলি ভাবিছিলোঁ মানে ইণ্টাৰনেটত এটা ভিদিঅ ' দেখিলোঁ ছোৱালীৰ মানে শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ কথা' এই বিষয়টো মানে অলপ ভাল লাগিল মানে তই কি ভাব আজিৰ সময়ত এই বিষয়টো কিমান গুৰুত্বপূৰ্ণ।
মোৰ মতে এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ বিষয় হয় আগতে এনেকুৱা বহুত ঠাই আছিল য'ত ছোৱালীবোৰক পঢ়িবলৈ দিয়া নাছিল এটা এনেকুৱা সময় য'ত তোৰ বিয়া পাতি দিয়ে, কিন্তু - তোৰ সলনি হ'ল এতিয়া শিক্ষা ছোৱালীৰ বাবেও সেইখিনিয়ে গুৰুত্বপূৰ্ণ যিখিনি ল'ৰাৰ বাবে, কিন্তু এতিয়াও প্ৰায় কিছুমান ঠাই আছে য'ত তই এনেকুৱা দেখিবলৈ পাবি কি ছোৱালী নিবলে নিদিয়ে কিন্তু আচলতে এইটো কৰিব নালাগে আৰু এতিয়া লাহে লাহে বহুতো জেগাত এই বস্তু নোহোৱা হ'ল আৰু ছোৱালীক পঢ়িবলে দিয়া হয় সেইটোৱে
অ ঠিকেই কৈছা তই আৰু শিক্ষা থাকিলে কেৱল যে চাকৰি পোৱাৰ বাবেহে মানে শিক্ষা গ্ৰহণ কৰিছে এনেক কোৱাটো নহয় আৰু মানে নিজৰ ভাল বেয়া সেই সকলোবোৰ মানে বুজি সিদ্ধান্ত ল'ব ও পাৰে
উম সেইটোৱে আৰু আৰু তই যে কলি আত্মনিৰ্ভৰশীল হলে মানে এইটো হ'লে নিজৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি থাকিব নালাগে নিজৰ উপাৰ্জন থাকিলে আত্মবিশ্বাস পাৰে তোৰ যদি নিজাকে কিবা উপাৰ্জন আছে তই যদি নিজে কিবা ইনকাম কৰ তেতিয়াহ'লে তোৰ
ভিতৰত আত্মবিশ্বাসটো বহুতেই বেছিকৈ বাঢ়ে ত এইটোৱে আৰু
সে আৰু মই ভাবো এজন মানে শিক্ষিত ছোৱালীয়ে কেৱল নিজৰ মানে জীৱনে সল নি নকৰে গোটেই পৰিয়ালখনৰ মানে উন্নতিটোও ডাঙৰ ভূমিকা এটা মানে তাই লয় আৰু মানে এজন ছোৱালী তাই শি শিক্ষিত হ'লে ঘৰখনেও আহ উন্নতি কৰে
উম একদম ঠিক কথা কৈছো আৰু শিক্ষিত মাকে, সন্তানক ভাল শিক্ষা দিয়ে এতিয়া যদি মাকেই শিক্ষিত নহয় তেন্তে সন্তানক, তেনেকে ভাল শিক্ষা দিব।
বহুত বস্তু মূল্যবান কৰ কথা শিকিব পাৰি মাকৰ পৰা সেইবাবে কোৱা হয় কি। এজন যদি পুৰুষ শিক্ষিত হয় তেতিয়া হ'লে। এজন ব্যক্তি শিক্ষিত শিক্ষিত নহয়। কিন্তু যদি এজন এজনী মহিলা শিক্ষিত হয় তেন্তে এখন, গোটেই পৰিয়ালখন শিক্ষিত হয় কাৰণ চাহ হা, কিছুমান এনেকুৱা পৰিয়াল আছে য'ত তোৰ মহিলাক কাম কৰিবলে নিদিয়ে। আৰু এইটো হ'ল এটা। কথা যিটো মানে মহিলা জন জনীয়ে, গোটেই ঘৰখন চাব লাগে আৰু গোট গোটেই ঘৰখন চোৱাত চাবলেও তোক লাগিব শিক্ষা। যদি মহিলাজনীৰ হাতত শিক্ষা আছে তেন্তে গোটেই পৰিয়াল। -টোই শিকিব পাব তেওঁৰ পৰা। তেনেকুৱা আৰু আৰু মই সেইকাৰণে ভাবোঁ আৰু মহিলাৰ বাবে শিক্ষা, মানে শিক্ষিত হোৱাটো বহুতেই বেছি দৰকাৰী বহুতেই বেছি।
হয়, কথাটো হয়, আৰু তই যে, ক'লি মানে এজন পুৰুষ শিক্ষিত হ'লে এজন ব্যক্তি শিক্ষিত হয়, আৰু মহিলা হ'লে গোটেই পৰিয়ালখন আৰু পৰিয়ালখনৰ মানে উন্নতি হয় আৰু আজিকালি অ', আমি মানে দেখিবলৈ পাওঁ ছোৱালীব বোৰে চিকিৎসক তাৰপিছত অ', শিক্ষক, বিজ্ঞানী। আৰক্ষী আৰু সেৱা বাহিনী। এই সকলোবোৰত মানে ব্যৱসায় প্ৰায় সকলো ক্ষেত্ৰতে মানে সফল হৈছেই। আৰু এইবোৰ কিহৰ বাবে হৈছে অ' শিক্ষাৰ বাবে হৈছে মানে ছোৱালীবোৰক শিক্ষা দিলে তেওঁলোকে বহুত আগবাঢ়ি যাব পাৰে ন'।
সেইটো হয় কিন্তু দেই আৰু আজিকালি বহুতো এইবোৰ ওলাইছে কি অনলাইন ব্যৱস সায় হওঁক, ষ্টাৰ্টআপ হওঁক এইবোৰ ক্ষেত্ৰত মানে ছোৱালীবোৰৰ নিজৰ যিটো প্ৰতিভা সেইটো দেখুৱায় আৰু আগবাঢ়ি যায় এইবোৰৰ কাৰণে। আৰু ইয়াৰ ফলতো তেওঁলোকে নিজৰ আগতে আন লোকক চাই আৰু আন লোকক যাতে কিবা দিব পাৰে সেইটো চাই।
হয় কি কিন্তু অ'ম, এতিয়াও মানে কিছুমান ঠাই এনেকুৱা আছে য'ত অ' ছোৱালীৰ শিক্ষাক বেছি মানে বিশেষ গুৰুত্ব নিদিয়ে। বা আৰু সোনকালে বিয়া দি দিয়ে আৰু বিদ্যালয় এৰাই দিয়ে বা ছোৱালীৰ ইমান পঢ়াৰ প্ৰয়োজন নাই এনেকৈ মানে কৈ দিয়ে, তেওঁলোকে ভাবে কি ছোৱালীবোৰে বোজা হয়, মাক দেউতাকৰ ওপৰত তেওঁলোকক পঢ়াব নালাগে, পঢ়ি শুনিনো কিনো কৰিব। সেনেকৈয়ে ভাবে কিন্তু এইটো চিন্তাধাৰা ম মানে সলনি কৰিব লাগ গে আৰু মই ভাবো চ' যদিও বহুত ঠাইত আছে বহুত ঠাইত এইখিনি বস্তু অ', মানসিকতা সলন নিও হৈছে। কিন্তু এতিয়াও আছেই তেনেকুৱা।
আৰু এইটো জান' বহুতেই বেছি ডাঙৰ সমস্যা। এনে মানসিকতা সলনি হ'ব লাগিবই আৰু ত' মই ভাবো ল'ৰা আৰু ছোৱালীয়ে দুয়টাই সমান সুযোগ পাব লাগে পঢ়ি বলে কিয় এনেকুৱা হয় কি অকল ল'ৰাটোকে বেছিকে পঢ়াম ছোৱালীটোক নপঢ়াম এ এনেকুৱা হ'ব নালাগে তেতিয়া এনেকে হ'লে চোন আমাৰ সমাজখন আগেই নাবাঢ়িব। এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ কথা আৰু এইটো এক ডাঙৰ সমস্যা। মানুহবোৰৰ।
ঠিকেই কৈছা আৰু ল'ৰা-ছোৱালী দুয়োটাই মানে সমানেই আগবাঢ়িলে তেতিয়াহে মানে আচল সমাজত্ব বুলি ক'ম তেতিয়াহে সমাজখন মানে আগবাঢ়ি যাব। আৰু চৰকাৰেও বহু আঁচনি ওলাইছে নোলোৱা নহয় দেই মানে যেনে কে অ', ছাত্ৰবৃত্তি আৰু কিবা আছিল নহয় অহ, বিনামূলীয়া পাঠ্যপুথি অ', আৰু ছা ইকেল বিতৰণ তাৰপিছত আ আৰু তেনেকুৱা বহুত ওলাইছে ছোৱালীবোৰৰ বাবে। আৰু সেইবোৰৰ আহ ভাল কাম কৰিছে। কিন্তু কেৱল চৰকাৰৰ দায়িত্বই নহয় নহয়। পৰিয়ালৰেও মানে এইখিনি সমৰ্থন কৰিব লাগিব। মানে চৰকাৰে যিখিনি কৰিছে চৰকাৰৰ চৰকাৰী হিচাপে মানে মানে কৰিছে আৰু যিখিনি কৰিব লাগে। কিন্তু পৰিয়ালৰো এইটো এটা দায়িত্ব কি তেওঁলোকৰ ছোৱালীবোৰক আগবঢ়াই দিয়ে যাতে আৰু পঢ়িবলৈ অ', যিটো এটা উৎসাহ থাকে সেই উৎসাহটোও দিয়ে।
ঠিক কৈছ দেই তই এইখিনি কথা আৰু মই ভাবোঁ চৰকাৰ হওঁক, পৰিয়াল হওঁক সকলোৱে যদি ছোৱালীৰ ওপৰত বিশ্বাস ৰাখি কিনে সিহঁতক আগবোৰ বাঢ়ি যাবলৈ কয় বা এনেকে পথ এটা দেখাই দিয়ে, উৎসাহ দিয়ে তেতিয়া নিশ্চয় সফল হ'ব তাহতে সিহঁতে নিশ্চয় সফল হ'ব মানে
তই যদি মানে সিহঁতক সাহস দিয় আৰু সিহঁতৰ লগত থাক সিহঁতে কিয়নো নোৱাৰিব আমি ছোৱালীসকলে কিয় নোৱাৰিব সেইটোৱে আৰু তোৰ মানে গুৰুত্বপূৰ্ণ মানে প্ৰধান সেইটো হৈছে চৰকাৰ আৰু পৰিয়াল ইহঁত এই দুটা বস্তু যদি মানে উশাহ দিয়ে উৎসাহ দিয়ে তেন্তে চব সফল হ'ব পাৰিব।
হয়-হয়। সেইটো ঠিক ঠিকেই আৰু যিটো আত্মৰ সেই আত্মনিৰ্ভৰশীতা সেইটো মানে কেৱল টকা উপাৰ্জনেই নহয় নিজৰ অধিকাৰ জনা তাৰপিছত নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা আৰু বিপদৰ সন্মুখীন হ'লেও সাহসেৰে থিয় দিব পাৰা আৰু একে একেবাৰেও মানে আহ আত্মনিৰ্ভৰশীলতা অংশ এইটো এইবোৰেই হৈছে মানে ইয়াৰ অংশ।
একদম তই ঠিক কথা কৈছ আৰু লগত যে এইবোৰ যে কিবা-কিবি ওলাইছে তোৰ ডিজিটেল শিক্ষা হওক, কম্পিউটাৰৰ জ্ঞান জ্ঞান হওক আৰু অনলাইন ক্লাছবোৰ এইবোৰ যে হওঁক এইবোৰ মানে বহুতেই বেছি গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে আৰু যোগাযোগ দক্ষতা বহুত বেছি বাঢ়ি উঠিছে আৰু যোগাযোগ মানে ছোৱালীটো যদি বহুতেই বেছি এই কামটোৰ কাৰণে ভাল এই কামটোৰ কাৰণে এক্সপেৰিয়েঞ্চটো হয় তেতিয়াহ'লে মানে এই ছোৱালীটো অধিক শক্তিশালী হৈ উঠিব। তোৰ বেছিকে ভালকৈ বস্তুবোৰ কৰিব পাৰিব।
আৰু কেতিয়াবা মই ভাবোঁ আজিৰ যুগত যদি কোনো ছোৱালী মানে শিক্ষিত আৰু আত্মনিৰ্ভৰ আত্মনিৰ্ভ নিৰ্ভৰশীল হয়, তেন্তে তেওঁ সমাজৰ বাবে এটা অনুপ্ৰেৰণা হয়। আমি এনেকুৱা বহুত ছোৱালী দেখিছোঁ, যোনে পঢ়া পঢ়ি শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিল কিন্তু তেওঁলোকে নিজৰ বাবে ষ্টেণ্ড লৈছিলে আৰু তেওঁলোকে আগবাঢ়ি আহিছিল পঢ়াৰ-পঢ়াৰ কাৰণে আৰু তেওঁলোকে এতিয়া কিমান ডাঙৰ ডাঙৰ কাম কৰি আছে আৰু আমাৰ বাবে এটা এক মানে প্ৰেৰণা হয় তেওঁলোকে ছোৱালীবোৰক এনেকৈ বান্ধনত ৰাখিব নালাগে, তেওঁলোকক মানে পঢ়িবলৈ দিব লাগে দিব লাগে আৰু শিক্ষা গ্ৰহণ বা তেওঁলোকৰ যি ভাল লাগে সেইখিনি কৰিব দিব লাগে।
এইটো হয় কিন্তু দেই তই ঠিক কথা কৈছ আৰু সকলো মানে মহিলাস সকলৰ জীৱনত কাহিনী চলে আৰু আমি দেখোঁ আৰু আমি শিকোঁ আৰু তেনেকেই মানে আত্মবিশ্বাস আৰু পৰিশ্ৰম যদি কৰে বহুতে বেছি সিহঁতৰ লক্ষ্য থাকে আৰু সিহঁতে এনেকৈ আগবাঢ়ি যাব। মই সেইটোকে ভাবোঁ আৰু
হয় একদম ঠিক কৈছা। আৰু আশা কৰো মানে ভৱিষ্যতেও প্ৰতিগৰাকী ছোৱালীয়ে সন্মান সুযোগ লাভ কৰি মানে নহয় নিজৰ পৰিচয় এটা নিজে গঢ়িব পাৰে যাতে সকলো ছোৱালীয়ে পঢ়ি শুনি যাতে আগবাঢ়ে আৰু নিজৰ বাবে এটা আৰু আনৰ বাবেও এটা অনুপ্ৰেৰণা যাতে হৈ উঠে আৰু সেইটোৱে মই ভাবোঁ।
ঠিক আছে তেন্তে।
অঁ এইটো ঠিক আছে বাৰু।